হেল্ল'
অ শুনিছানে নে
অ শুনিছো শুনিছো কি কৰি আছে আপুনি?
এ এনেই আছো ৰ'বা অকনমান ঘৰতে তুমি।
অ' মই অ ঘৰত আছো আৰু আৰাম কৰি আছো মই কাম বোৰ আছিল মানে যাম ভাবিছোঁ। এ বৰষুণে ইমান দি আছে কি কৰিম আৰু বৰষুণক আকৌ কাম বোৰ কৰা নহয় আৰু মানে।
হয় হয় হয়, হয়। মোৰো অকনমান মানে গাটো বিষায় আছে ৰ'বা মই অকনমান গধূলি আবেলি খেলিবলৈ ওলাই গ'লো লগ বন্ধুৰ লগত। বহুত দিন আৰু খেলবোৰ খেলা নাছিলো আৰু এ নেখেলাৰ ফলত আজি বহুত দিনৰ মূৰত খেলাৰ কাৰণে আৰু আমাৰ মূৰ আৰু ভৰিৰ আৰু বিষ অকনমান উঠিবলৈ ধৰিছে সেইকাৰণে অকনমান বিচনাতে আৰু শুই আছো আৰু জিৰাই আছো।
ঠিক আছে অ মানে অলপ আৰাম কৰিব লাগে আৰু কামবোৰ কৰাৰ পিছত আৰাম নকৰিলে কেনেকা হ'ব এতিয়া আৰু
হয় হয়, এতিয়া চাবলৈ গ'লে আমাৰ যিহেতু খেলতো আমি সকলোৱে খেলিব লাগে। বা খেল খেলাটো আমাৰ দেহৰ কাৰণে আৰু অত্যন্ত জৰুৰী। যেতিয়া আমি আৰু খেল খেলিম তেতিয়া আমাৰ মন মনটোও ভাল লাগিবলৈ ধৰে আৰু যে এতিয়া আৰু লগ বন্ধুৰ লগত আমি খেল খেলিবলৈ যাওঁ এতিয়া চোৱা তোমাৰ যদি আৰু মনটো বেয়া হৈ থাকে বা তোমাৰ মনত কিছু আৰু বেয়া চিন্তাই আগুৰি থাকে। তেতিয়া যদি তুমি আৰু খেলপথাৰলৈ ওলাই গৈ তাত যদি তুমি লগ বন্ধুৰ লগত আৰু খেল খেলা তেতিয়া তোমাৰ সেই ধৰি লোৱা চিন্তা হওঁক বা যিটো আৰু মন বেয়া লাগি থাকে সেইটো আৰু সেই খেল খেলিলে আমাৰ নোহোৱা হৈ যায় বা আমাৰ মনটো যে নাই পাতল পাতল আৰু অনুভৱ হ'বলৈ ধৰে গতিকে আমি খেল সকলোৱে খেলিব লাগে। গতিকে তোমাৰ এনে প্ৰিয় খেল কোনবিধ এনে, খেলৰ ভিতৰত?
অ' মই মানে এটা প্ৰিয় খে খেল নাই মানে মোৰ প্ৰিয় খেলতো মানে বহুত কম খেলা হয় মানে। মই ক্ৰিকেটো খেলা হয়, ফুটবলো খেলা হয়, বাস্কেটবলো খেলা হয় আপোনাৰ ভলীবলো খেলাই হয় মানে চব খেল খেলাই হৈ যায় মানে এটা প্ৰিয় খেলতো নাই এনেই মানে। চবেই খেলা হৈ য মানে চবেই সেইবিলাকে মানুহবোৰ চোৱা সেইকাৰনে আজি মোৰ কি হৈ আছে মানে যেনেকুৱা নতুন ল'ৰা ছোৱালী বিলাকে। কি মানে খেলত খেলিলে মানে বাহিৰত খেলিব নোখোজে আৰু ঘৰতে বহি পেলাই খেলিব খোজে। সেইটো ভাব- ব ভাল নহয় মই ভাবো দিয়া হয় মানে ক কৰেলে তুমি ঘৰতে বহি পেলাই খিনিলে মানে তুমি তুমি লগৰ লগত খেলিব লাগে আৰু মই ভাবো আৰু ঘৰত বৈ খেলিলে কি হয় এলেহুৱা হৈ যায় মানুহখন ততে ঘৰতে বহিপেলাই খেলিলে নহয় বাহিৰত নাজালে চকুতো মানে দিনভৰ মোবাইল চলাই থাকিব চকুৰো বেয়া হব তোমাৰ এলেহুৱা হৈ যাব তোমাৰ ইয়াৰ পৰা ভাল তুমি বাহিৰত যায় খেলিলে অলপমান লগৰবিলাকৰ খেলিলে অলপমান ভাল হ'ব। লগত খেলিলে মানে তোমাৰো ভাল লগৰবিলাকৰ ভাল এনেকুৱা ভাবো আৰু মই।
হয় হয় মানে ঠিক কথাই কৈছা। এতিয়া চাবলৈ গ'লে আমাৰ খেল খেলাৰ ক্ষেত্ৰত আমাৰ স্বাস্থ্যতটো আমাৰ খেল খেলিলে আৰু ভালে থাকে। এতিয়া চোৱা যিটো আৰু একদলীয় খেলৰ কথা মই বাৰু নকওঁ যিটো আৰু আমাৰ দৌৰে সেই দৌৰাৰ ফলতো আমাৰ যথেষ্ট আমাৰ দেহৰ আৰু গঠনটো আমাৰ ভাল হয়। বিশেষকৈ কবলৈ গ'লে আৰু আমাৰ যিটো আৰু অ আমাৰ দলীয় মাজত থকা খেল ধৰি লওঁক ফুটবল হওঁক, ক্ৰিকেট হওঁক বা হকী, কাবাডী আদি। এইবোৰ খেলত আমি বিশেষকৈ ক'বলৈ গ'লে আমাৰ অধিক আৰু পৰিশ্ৰম হয় আমি বিশেষকৈ ক'বলৈ গ'লে ফুটবল আৰু দৌৰ খেলত। আৰু সেই ফুটবল হওঁক বা আমাৰ আহ ক্ৰিকেট হওঁক ভলীবল যিটো দলীয় খেল সেই দলীয় খেলবোৰত আমি তাৰ মাজেৰে আমি বহুত কথা জানিব পাৰো। এতিয়া চোৱা তুমি এ যেতিয়া এক দলত তুমি থাকিবা তেতিয়া তাত আমাৰ পোন প্ৰথমে আমাৰ নিজৰ প্ৰতি আৰু আত্মবিশ্বাস লাগিব আৰু আমাৰ সকলোটা আৰু তাৰ উপৰি আমাৰ সকলোৰে মাজত যিটো এক বিশ্বাস সকলোৰে মাজত ত সেইটো আমাৰ বিশ্বাস থাকিব লাগিব। তেতিয়া এই আমাৰ সেই খেলখনৰ ভালদৰে পৰিচালিত হব বা খেলখন আৰু ভাল হ'ব বুলি আৰু মই ভাবো গতিকে খেলৰ জৰিয়তে আৰু আমি বহুতো ধৰণৰ আৰু কথা জানিব পাৰো এতিয়া চোৱা তুমি যদি খেলৰ ধৰিলা কোনো এটা খেলৰ তুমি যদি তাৰ নীতি নিয়মটোৱে নাজানা বা কেনেকুৱা ধৰণৰ খেলটো পৰিচালনা কৰিব লাগে তুমি যদি সেইটোৱে নাজানা তেতিয়াহ'লে তুমি খেলখন কেনেকৈ খেলিবা গতিকে আমি সেই সকলো ধৰণৰ আমি জ্ঞান বোৰ আহৰণ কৰিব জানি আৰু আমি সেই খেলখন আমি খেলাৰ বাবে আৰু জৰুৰী বুলি আৰু মই ভাবো তুমি কি কোৱা।
তুমি ঠিকেই ভাবিছা মাবে ঠিকে কৈছা তুমি। মানে খেলবোৰ খেলিব লাগে আৰু মানুহবোৰ মানে খেল নিখিলে মানে কি যাই মানু্হ। আপোনাৰ কি যেনে খেলবোৰ নেখেলিলে কিবা হয় মানুহবোৰ। এ বহু জন্তু এলেহুৱাৰ হৈ যায় কাম বোৰ কৰিব মনা নাযায় কিবা কিবি কৰিবা মন নাযায় আৰু বদন খুনা কিবা পায় আৰু বদন পিতৰ পৰা বিয়া দে মানে। খেল মানে খেলা কি ভাবো ন। খেলতটো মানে সৰু খেল হলে মানে লগৰ বিলাকৰ খেলিব লাগে আৰু মানুহবোৰ বিলাক সেইবোৰ বাহিৰত ওলাই মানুবিলাক হয় হৈছে কি বাহিৰত নোলাই ঘৰতে বহি থাকে কাম কৰে কামবোৰ কৰা হয় খালি বাহিৰত নলায় একো নুলাই সেইকাৰণে অলপ যিমান পাৰে ইমান খিনিব লাগে আৰু মই ভাবো আৰু মানুহবিলাক
হয়ঁ হয়ঁ হয়ঁ এতিয়া চোৱা আমাৰ খেলেই আমাক বহু পৰিমামানে আৰু বিশ্বৰ আগত চিনাকি কৰিছে বিশেষকৈ ক'বলৈ গলে আমাৰ বিভিন্ন ধৰণৰ,,, খেলৰ জৰিয়তে হওঁক বা আমাৰ বিশেষকৈ কবলৈ গ'লে আমাৰ ক্ৰিকেটেও আমাক। বহু পৰিমমানে আৰু বিশ্বক চিনাকি কৰি দিছে যে আমাৰ্ ভাৰতে খেল আৰু কেনেকৈ আৰু, অঁ কি আঁকোৱালি লৈছে আৰু বা আমাৰ বহুতো আমাৰ ধৰিল ল'ৰা ছোৱালীয়ে আমাৰ বৰ্তমান সময়ত আৰু খেলৰ প্ৰতি আৰু আগ্ৰহ। বাঢ়িছে ৰবা বহু আমাৰ নতুন নতুন নতুন আমাৰ খেলুৱৈ আৰু আমাৰ মাজৰ পৰা ওলাই গৈ আছে আৰু। গতিকে সেইটো আমাৰ বাবে আৰু আহ এক আৰু আহ,,, ভাল কথা আৰু বা আনন্দয়ময় আৰু কথা। যে আমাৰ মাজৰ পৰা ইমান ভাল ভাল খেলুৱৈ ওলাই আছে বা আমিও তাৰ কাৰণে আৰু আহ সকলোৱে আৰু উচ্চ আহ। চেষ্টা কৰাটো আৰু জৰুৰী বুলি মই ভাবো এতিয়া মোৰ,,, ক'বলৈ গ'লে মোৰ ঘৰত এটা ভাইটি আছে। তেওঁ আৰু মোৰ ভাইটিটো ক্ৰিকেট খেলি আৰু বহুত ভাল পায় এতিয়া তেওঁক। মই অ কওঁ যে বা তেওঁ মোক সুধে মই খেলিবলৈ যাম নে দাদা। তেতিয়া মই কও যে তুমি খেল খেলিবলৈ যোৱা। লগতে তুমি যাতে পঢ়া টোও ভালদৰে,, আগবঢ়াই লৈ যাব পাৰা লগতে তুমি খেল খেলি যাতে অঁ। খেল খেলি যাতে আৰু তুমি এক। ভাল পৰযায় যাই পোৱা আৰু ধৰি লোৱা। ভাল এজন যাতে খেলুৱৈ হ'ব পাৰা তাৰ প্ৰতি তুমি। আ চেষ্টা কৰা লগতে পঢ়া কিয় তুমি। তাৰ অ একেলগে আৰু ভালদৰে চলাই নিয়া গতিকে মই ভাবো যে আমাৰ,,,, সকলোৰে আৰু মানুহবোৰৰ আমাৰ নিজা নিজা এক আহ হেৰি থাকে আৰু খেলৰ প্ৰতি আহ এই থাকে আৰু আগ্ৰহ থাকে বা ধৰি লোৱা কিছুমান আমাৰ ল'ৰা ছোৱালী আমাৰ,, শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া আৰু আমি আমাৰ কিছুমান ল'ৰা ছোৱালী আমাৰ খেলৰ ক্ষেত্ৰত আগবঢ়া। গতিকে তেওঁলোকৰ মনৰ লগত আমি কেতিয়াও খেলিব নালাগে তেওঁলোকৰ যিটোৰ প্ৰতি আৰু আগ্ৰহ। সেই আগ্ৰহটো আমি তেওঁলোকক আৰু,,, কেতিয়াও কেতিয়াও আৰু বাধা দিব নালাগে। তেওঁলোকে যি কৰিবলৈ ভাল পায় ধৰি লোৱা খেল খেলি যদি তেওঁ ভাল পায় আমি তেওঁক,,, খেল খেলাৰ পৰা আৰু বাধা দিব নালাগে তেওঁ আমি যাতে। উচসাহ জগাব পাৰো বা প্ৰেৰণা জগাব পাৰো। তেওঁ সেই খেলক খেলটো যাতে খেলিয়ে,,, এক যাতে ভাল পৰ্যায় পায় সেইটোয়ে আমি কৰিব লাগে লগতে যেতিয়া আৰু আমি। সেই ল'ৰা বা ছোৱালীজনক আমি সেই,,, প্ৰেৰণাটো যোগাম তেন্ত্ৰ তেতিয়াই আৰু তেওঁলোকে আৰু এক। সুখ আনন সুখ এক অনুভৱ কৰে লগতে তেওঁলোকৰ এক,, প্ৰেৰণা আৰু জাগ্ৰত হয় আৰু মনত গতিকে। তুমি কি কোৱা এনে?
নহয় মানে আপুনি যি কৈছে মই এইটো ভালে লাগিছে শুনি পেলাই মানে কিবা খেল কা ভালে হয় মানে এনেকুৱা লেকিন ফিৰ খেলাৰ লগত পঢ়া শুনা টো চাবা লাগে আৰু মানে তেওঁ আ খেল খেলা মানে কেতিয়া কেতিয়াবা নচিবৰ ওপৰত থাকে মানে খেল খেলাত আপোনাৰ ভালো হ'ব। বিয়া হ'ব পাৰে কিন্ত বিয়া নহলে আপোনাৰ পঢ়া শুনা,,,, এৰি দিলে মানে তেতিয়া আপোনাৰ দুটা ফালৰ পৰা বিয়া হৈ গল আপোনাৰ কাৰ্ড টো। এতিয়া আপুনি মানে এটা এগ এ লৈ পেলাই চলি আছে যেনে খেল খেলাৰ লগত পঢ়া শুনাও কৰি আছে। তেতিয়া মানে আপোনাক খেলত একো নহলে আপোনি পঢ়া শুনা কৰি আছে ত পঢ়া ন লগওঁতে কিবা কৰিব পাৰে আপ। নি যে কামবোৰ কৰিব পাৰে এনেকা মানে দুটা একেলগে লৈ পেলাই চ চলিব লাগে মানে এটা খালী লৈ পেলাই চলিব নালাগে আৰু মানে। দুটা লৈ পেলাই চলিলে আপোনাৰ এটা না এটা কামটো হৈ যাব এনেকা ভাবো আৰু আপনি ঠিক আছে আপনি ময়ো ব এ এনেকে ভাবো যে আহ ক ক ক খেলাটো এনে বিয়া কথা নহয় মানে খেলিব পাৰে মানুহবোৰ কি খেলাৰ লগত মানে আপনি এই কামবোৰো কৰিব লাগে মানে এনেকা কাম এৰি দিম মই খালি খেলি থাকিম এনেকা নহয় আৰু দুটা কাম একেলগে মিলি লৈ লব লাগে আৰু।
হয় -হয়। এতিয়া কবলৈ গ'লে বিশেষকৈ মোৰো ক্ৰিকেটৰ প্ৰতিও বহুত আগ্ৰহ পাইছিল আৰু। বা মই এজন ভাল খেলুৱৈ হবলৈ বিচাৰিছিলো। কিন্তু মই আৰু নিজৰ ধৰিলোৱা ঘৰৰে আহ কামৰ কাৰণে হওক বা নিজৰে যিটো কৰ্ম জীৱনৰ দায়িত্ব সেইটো। পালন কৰিবলৈ লোৱাৰ কাৰণে আৰু মই এইবোৰ আৰু বাদ দিব লগা হয় বা বহুতো লোকে নিজৰ আহ ঘৰ খনৰ কাৰণেই বা নিজৰ ধৰি লোৱা আ ঘৰখন চলাবলৈ কাৰ কাৰণে যিবোৰ কাম কৰিব লগা হয় সেইবোৰৰ কাৰণে আৰু আমাৰ খেলবোৰ আৰু। অ', একেবাৰে আৰু বাদ দিবলৈ লগা হয় বা মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে। গতিকে মই ধৰি লোৱা মোৰ ক্ষেত্ৰত হৈছে হও মই কিন্তু মোৰ সেইটো মোৰ ভাই তিৰ লগত নোৱাৰ কাৰণে আৰু মই। এনেকুৱা কৈছো বা আমাৰ কাৰো লগতে এইটো নোহোৱাৰ কাৰণে আৰু মই এনেধৰণৰ কথাটো কৈছো যে। ধৰি লোৱা তোমাৰ যিটো মন সেইটো আমি। কৰিব দিব লাগে তেতিয়াহে আৰু আমি জীৱনত আৰু এজন ভাল ধৰি লোৱা। শিক্ষাৰ ক্ষেত্ৰতেই ধৰি লোৱা হওক। শিক্ষাৰ ক্ষেত্ৰৰ জৰিয়তে যাতে আমি ভালদৰে আৰু। আগুৱাই যাব পাৰো লগতে আমাৰ খেলৰ জৰিয়তে যাতে আমি। ভালদৰে আৰু আগুৱাই যাব পাৰো। সেইটোৰ প্ৰতি আৰু সকলোৱে লক্ষ্য কৰাটো আৰু উচিত বুলি আৰু মই ভাবো আৰু।
উম ঠিক আছে ঠিক আছে মই এইতো ভাবো মানে। শিক্ষাৰ লগত মানে চলাব লাগে মানে কিহলে যিমান আপোনাৰ মন থাকে ইমানে মানে কি শিক্ষাটো লবাই লাগে নে, শিক্ষাটো জৰুৰী হৈ গল মা-মা-মান মানুহৰ জীৱনত। শিক্ষাৰ লগত খেলো জৰুৰী হয়, মানে কিবা খেলাৰ মন আছে যদি। গতিকে খেল লগত শিক্ষাও চলাব লাগে বা তাৰ পাচত, যি মন আছে এইটো কৰিব লাগে মানে, কিবা মন মাৰিব নালাগে। যেনেকে আই, 'মই এইটো কৰিলোঁ হয়', 'এইটো কৰিব পাৰিলোঁ হয়' এনেকে থাকিব নালাগে। যি কৰিব মন আছে, কৰিব লাগে আৰু মানে। তু, আপুনি যি কৈছে এইটো মইও ভাবোঁ মানে। কিমান কাৰবাৰ কিব কিবা মন থাকে কি, 'মই এইটো লাইনত যাম, 'মই এইটো কৰিম', 'মই এইটো কৰিম'। লাষ্ট ত কিবা নে কিবা কাৰণকাৰী কৰা নহয়। না কিবা কিবা, ঘৰৰ পৰা কিবা পাহোৱা হ' হ'লে সেইকাৰণে কৰা নহয়। লেকিন নিকিনা মনত থাকে। কি মই আগতে বাইচাঞ্চ এণেকা কৰিলে, এতিয়া মই কি জানে ক্ৰিকেট ক্ৰিকেটাৰ হ'বা পাৰিলোঁ হয়, ফুটবল খেলা হ'বা পাৰিলোঁ হয়, এনেকা বা থাকিলে আৰু মনত। তাৰপিছত এন্তে কিয় কৰিব পৰা নাই এনেক ভাবি থাকিব আৰু তাৰপিছত ইটো ভাবি ভাবি ভাবিলে। জোনে বিয়া থাকিব কাম বোৰত ধ্যান দি দিব এনেকুৱা হৈ যায় আৰু লেকিন মানে অলপমান অ চাব লাগে অলপ, বুজাব লাগে মা-দেউতাকো মা-দেউতা মই পঢ়া-শুনাটো ধ্যান দিম অলপমান কাম বোৰ কৰিম মই খালি খেলিবা দিয়া অলপমান এনেকুৱা কৰিব দিয়া মানে মই তা পৰিম অ মই ভাল ৰিজাল্ট খন আনিম, এনেকা কৈ পেলাই শেষ কৰিব লাগে মানে আটাইত তেতিয়া কিয়ো মানা নকৰিব ইহঁতে আপুনি ক'ব, মই অ' মই পঢ়া-শুনাটো ধ্যান দিম, ভাল ৰিজাল্ট কৰি আনিম নাম্বৰখন আনিম। তেতিয়া যে আপেককে মানা কৰিব নোৱাৰে খেলিব দিব। সেইটো মানে ক'ব লাগে অলপ, কথা পাতিব লাগে আৰু চুপ-চাপ থাকিব নালাগে আৰু কথা পাতিব লাগে মই ভাবোঁ আৰু।
ঠিক কথাই কৈছা তুমি এইটো আমি সকলোৰে মনৰ লগত, যাতে আমি মিলিব, মিলি যাতে আমি কাম বোৰ কৰো বা তেওঁৰ ম' মনত কি চলি আছে, আমি যাতে সেইবোৰ বুজিকেনে আমি সিদ্ধান্ত লওঁ, সেইটোয়ে আমি আৰু স কৰিব লাগে। গতিকে ঠিক আছে বাৰু, তোমালগত কথা পাতি ভাল লাগিল বা খেলৰ বি কৰিবা কিছু যিমা কথা জনাও নাছিলোঁ, তোমাৰ পৰা আৰু জানিব পাৰিলোঁ। বাকী ঠিক আছে বাৰু, কেতিয়াবা আকৌ আলোচনা কৰিম দিয়া
হয় দিয়া, এইটো বিষয়ত কেতিয়াবা আলোচনা কৰিম দিয়া মই ৰাখি
হয় হয়, হয় দিয়া, দিয়া